অ
হয় শুনিছে?
অ অ চোনি আছোঁ। উম আপোনাৰ আপোনাৰ জীৱনত হুহম খাদ্যৰ গুৰুত্ব কি আৰু কিমান?
কি কৈছে?
আপোনাৰ জীৱনত সুষম খাদ্যৰ গুৰুত্ব কি আৰু কিমান?
অ সুষম খাদ্য সুষম খাদ্যতটোতো আছে আচলতে বহুতেই দৰকাৰী ন আমাৰ কাৰণে কিন্তু কথা হৈছে আমি কিমাননো খাওঁ সেই বস্তুতটো সদায় বেলেগ বেলেগ বস্তু বস্তুবিলাকেই খোৱা যায়
হয়
আৰু সেইটো সুষম খাদ্যবিলাক আচলতে বনালে ভালকে বনালে বা ঠিকমতে কৰিলে ধৰক তাৰ উ খাবলে ভালো হয়, আৰু মানে আমাৰ কাৰণে উপকাৰীও হয় কিন্তু আমাৰ এলাহতে আৰু আমি কি সৰু সহজতে পোৱা বস্তুবোৰ হে খাওঁ ভাল বস্তু বোৰ ভালেই নালাগে আপোনাৰ কেনেকুৱা
আহ মোৰ সুষম খাদ্য হৈছে এনে এনে আহাৰ য'ত শৰীৰৰ প্ৰয়োজনীয় লাইক সকলো পুষ্টিকৰ উপাদান যেনে কাৰ্বহাইড্ৰেট প্ৰটিন ভিটামিন আৰু এই সকলোমান বস্তু তই ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বৃদ্ধি কৰে আৰু দৈনন্দিন কামৰ বাবে আহ প্ৰয়োজনীয় শক্তি যোগায় আৰু দীৰ্ঘ ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰেদ। হে সুস্থ আহ সুস্থ ৰখাৰ বাবে সূষম খাদ্য উ প্ৰয়োজনীয় সকলৰ কাৰণেও প্ৰয়োজনীয়
উম! হয়, হয়, সেইটো
আপুনি উম! বাহিৰৰ ফাষ্টফুড খোৱাৰ ফলত কি, কি সমস্যা হ'ব পাৰে নেকি, আপোনাৰ হয় নেকি?
অ সেইটোতো আৰু গেছৰ প্ৰব্লেমতটো বহুত হয়য়েই ন। আপোনাৰ এই চিৰিটি গেছ এইবিলাক টো হয়য়ে কিন্তু মানে কি ক'বাত এটা ওলাই গ'লো ওলাইে গ'লে দিনটোৰ কাৰণে ওলাই গ'লে ঘৰৰ পৰা লৈ যোৱাত মানে প্ৰেছাৰ হেৰিটো এনেকুৱা হয় যে যে বাহিৰতে খাই ল'ম ভালো লাগে। কিন্তু খোৱাৰ পিছত অ আপোনাৰ যিখিনি অপকাৰ হয় ন সেই সেইটো তো আৰু চবে জানে। কিন্তু তথাপিও আৰু, অ সেইটোৱে বেছি ভাল উম! কোৱা যায় এনেকুৱাই আৰু। তেনেকুৱা বহুত হয় মানে আগতে ভাবোঁ আৰু সদায় যে মানে একদম ভালকে আৰু অ সুষম খাদ্য খাই বোলে এনেকে থাকিব লাগিব ৰাতি-পুৱা অকমান ব্যায়াম কৰিব লাগি ইয়েহ পানী খাব লাগে ৰাতি ৰাতিপুৱা উঠি পেলাই অছ আগ দিনে সেই ভাবি থওঁ তাৰ পছদিনা ভাবোঁ যে নাই নাই আজি নকৰোঁ কালি কৰিম অহ, তেনেকুৱা টাইপৰ কৰিম কৰিম না অ অকমানতো মানে কি আৰু আসন চাসনো কৰিব লাগে ন এনেকে চবে বেলেগে কৰা শুনি ভাল লাগে এ নিজ যে কৰাৰে নহয় মানে আপুনি কৰে চাগে ন?
নহ অলপ অলপ মোৰ ফাষ্টফুডত উচ্চ পৰিমাণ চেনি নিমখ আৰু অস্বাস্থ্যকৰ চৰবি থাকে বহুত আৰু নিয়মিয়াকৈ এইবাৰে খাদ্য খালে মোৰ ডায়েবেটিছ ৰক্তচাপ আৰু হৃদৰোগৰ দৰে জটিল সমস্যা হ'ব পাৰে। ফিউচাৰে তদপৰি এই চব অহ খাদ্যবোৰ হজম প্ৰক্ৰিয়াও অনেক সময় লাগে। আৰু শৰীৰৰ আভ্যন্তৰীণ অংগ ওপৰত চাপ সৃষ্টি কৰে কাৰণ ডাইজেষ্টিভ ছিষ্টেম যি হয় নাই শৰীৰৰ উম। তেতিয়াও
পাচন তন্ত্ৰটো আমাৰ ন পাচন তন্ত্ৰটো তাৰ উপৰতো বহুত বেয়া এ প্ৰভাৱ
অ বেয়া প্ৰভাৱ পৰে আৰু আপুনি খাদ্যৰ অপচয় কৰে নেকি আৰু কিয় ৰোধ কৰিব লাগে এইটো
অ খাদ্যৰ অপচয়টো কৰিব নালাগে পাৰালৈকে নক ৰো।
অ কিমান কিমান দিনত হৈ যায়?
কিমান দিনত মানে?
অহ কিছু কিছু দিনে হৈ যায়।
অ কেতিয়াবা কেতিয়াবা হৈ যায় অ সেইটোয়ে তাৰ মানে বনালেও ধৰক চবেই একেলগে নাখালে অলপ থাকিয়ে যায় ৰান্না পাচলিও আজিকালি চব সাৰ দিয়া পাচলি ন আপোনাৰ বেছি দিন ভালকেও নাথাকে বেছি কেতিয়াবা সময় নাথাকে কাৰণে কিনি থোৱা যায়।
কেল থাকে কেমিকেল থাকে সকলো বস্তু শাক চবজি কেমিকেল থাকে। আৰু খাদ্যৰ অপচয় কৰাটো একটা অপৰাধ মই উ নম ত আৰু কাৰণ পৃথিৱীৰ আৰু বিহৰ বিশ্বৰ বহু ঠাইত, মানুহক ভোকত দিন কটাব লগা হয়। তেনে অৱস্থাত খাদ্য পেলাওঁটোও অনিশ্চিত। উম কাৰণ খাদ্য উম! উ! উৎপাদনৰ বাবেও যথেষ্ট সময় যথেষ্ঠ পৰিশ্ৰম বেয়াই হয়। সেই খাদ্যৰ প্ৰতি, সমান প্ৰদৰ্শন কৰা আৰু প্ৰয়োজন অনুসাৰী খাদ্য গ্ৰহণ কৰাটো সকলোৰে দায়িত্ব, আমাৰ আপোনাৰ আৰু সকলে ঘৰেৰ পৰিয়াল সকলোৰে দায়িত্ব। আৰু আপুনি উম, পো কিয় কয় ইয়াক, উ' পোৱাৰ জল কিয়, উ! ইউজ কৰে নেকি আৰু একোৱাগাৰ্ড
একোৱা গাৰ্ডটো ত' কৰোঁ। কুঁৱাৰ অ' আমাৰ মানে আচলতে পানীতটো কুঁৱাৰ হয়। অ' বৰিং কৰি অ' এনেকে আছে আৰু ক'লাৰটো ত' লগাও তথাপি। কাৰণ আজিকালি আৰু একোৱাগাৰ্ড ফিল্টাৰ কৰাতো বেলেগ আৰু উপায় নাই ন, আগতে যেনেকে শিল বালি দি পেলাই কৰিছিলে, আজিকালি এনেকে সুবিধাও নাথাকে অ' সেইটো কিন্তু আচলতে বিৰাট তুমি ভাল আছিল।
হ'ম
চিলে ন? কিন্তু আজি আজিকালি আৰু ক'ত শিল বালি দি, কয়লা দি পেলাই আমি ইমান ধৈৰ্যও নাই। সময়ো নাই, এইবিলাক বনাবৰ কাৰণে, উম! কাৰণে মানে, একোৱাগাৰ্ডটো লগাইছোঁ বাৰু। আপোনাৰ ঘৰতোঁ আছে চাগে, একোৱাগাৰ্ড। পানী ফিল
হয়। অ' অ' গোটেই উম আঁ মোৰ কাৰণে অ' হয় আছে। কাৰণ গোটেই কামৰ শক্তি যোগায় আৰু, মগজুক, সক্ৰিয় কৰি ৰাখে আৰু পুৱাৰ জল, পান ত্যাগ কৰিলে দিনটোৰ উম, উম, কামত ভাৱ আহে। অ, ঠিক নে অ' আৰু আপুনি শাক- পাচলি খোৱাৰ উপকাৰী, এটা খায় নি আপুনি?
খাও কিন্তু বহুত টাইমত মোৰ মানে হে, ক'লো ন ভাবো -ভাবাতো -ভাবো ঠিকেই তাৰপিছত ভাবো যে অকমান ওলাই যাওঁ মানে মই চাকৰি কৰোঁ সেইকাৰণে মানে কি চবৰ কাৰণে কৰি পেলাই মই বলো নাই এতিয়া এই বক্সত ভৰাই পেলাই লৈ যাও। সেই ঠিক টাইমটোত, সদায় খোৱা নহয় তাৰ মানে। তথাপি মানে এটা টাইম মেন, মিলাই পেলাই খাই লওঁ। অ' কিন্ত হেৰি আৰু বন্ধ মানে ওলাই গ'লে আপোনাৰ দৌৰা -দৌৰি হয় ন অলপ। ইমান দৌৰা -দৌৰি হ'লে এইখিনি, পৰিও থৈ যাব লাগিলে গতিকে, তাকেই আৰু কৰাতো বোলো কৰাতো আগতে হ'ব লাগিব, খোৱাতো পিছত কিন্তু তেনেকুৱা কৰিব নালাগে আচলতে। সেইটো জানো কিন্তু উপায় নাথাকে। তাকেই আৰু
উম- উম
কি মিলাও অ, খাই পেলাই যোৱাটো ৰাতি। পুৱা সময়ত
অ আৰু মোৰ কাৰণে উম কি কয় শাক পাচলি ফাইবাৰ আহ এখনো শাক পাচলি ফাইবাৰ অতি কমি পোৱা যায় দছো ঠিক কাৰণ ফাইবাৰ ভিটামিন আৰু খনিজ পদাৰ্থৰ ভঁৰাল থাকে শাক -পাচ বুলে আগে দিনৰ শাক পাচলি, ই আমাৰ হজম, অ অ ন উম হয় হয়। ই আমাৰ হজম শক ক্তি বঢ়াই আৰু কোষটো কাঠিন্য দূৰ কৰে আৰু তকৰ উজ্জ্বল কৰে। আৰু শাক -পাচলিক খালে শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হয় আৰু দেহৰ স তেজ থাকে কাৰণ কিছু কিছু মানুহ, এইবিলাক কাম কৰে আহ লাইক আহ কি কয় উম কিছু কিছু শাক চবজি খাই আহ শৰীৰৰ চৰ্চা কৰে সেই সেই চ শাক চবজি
উম।
এইটো আৰু।
তাকে শাক -পাচলিটো বহুতেই দৰকাৰ আৰু তেতিয়া সেইবিলাক শাক পাচলি খাই যদি আপুনি ভালকে মানে অ থাকিব পাৰে ভাল কে ব্যায়াম কৰি এটা ভাল জীৱনশৈলী আপুনি কৰিব পাৰে। তেতিয়াহলেতো খুবেই ভাল ন, এনেকে শাক- পাচলি কিন্তু আজিকালি মানে বজাৰত যি খিনি পায় ডাঙৰ ডাঙৰ পালেং পাত একদম মস্ত লাই শাক কৰ হওক বা শাক বিলাক এনেকে দেখিলে মানে এনেক এনেকুৱা লাগে যে সাৰ চাৰ দি পেলাই ডাঙৰ হৈ থৈচে নেকি, সেইটো খালে মানে বেমাৰ হ হব বুলিয়ে ভয় লাগে।
হয়, আৰু আপুনি পানী খো খোৱাৰ প্ৰয়োজনীয়তা, আঁ পানী খুৱায় না এই গৰম কালে, কিমান কয় আৰু কিমান খাই আপুনি?
মই মোৰ মানে এক লিটাৰ মান হয়। তাতকে বেছি নহয় আৰু
কিন্তু উম এই এই সময়ত প্ৰত্যেকটো মানুহৰ চাৰ লিটাৰ কৰি পানী খোৱা দৰকাৰ কাৰণ আমাৰ শৰীৰৰ ৰৰ চেভেনটি পাৰ্চেন্ট পানী ৰৈ আছে বডিত আৰু পানীয় শৰীৰৰ উচ সিহত নিয়ন্ত্ৰণ কৰে বিষাক্ত পদাৰ্থ বৰ বাহিৰ অ কৰাৰ চহতা আৰু অংগ পতংগসমূহক সক্ৰিয় কৰে। ৰাখে দিনে কমেও আঠ টো দছ গিলাছ পানী খোৱাটা স্বাস্থ্যৰ বাবে অতি বয়চ- ধুনীয়া
আপুনি খাইনে আপুনি খায় কিমান হয় মানে
মোৰ দুলি তাৰ ওপৰত হৈ যায়
হিনতৰ মোৰ কেতিয়াবা হয় ডেৰলি লিটাৰ বা অলপমান বেছি দুই লিটাৰ হৈ নাপায় আৰু
অ খাব খাব কাৰণ এইটো আজিত অ এখন বহুত গৰম ইমান গৰম উম ক কব নোৱাৰো আৰু খাদ্য প্ৰস্তুতে কি কি সাৱধানতা হব লাগে খাদ্য প্ৰস্তুত কৰাৰ কাৰণে ৰান্ধনৰ সময় আপোনাৰ মতে
ৰন্ধাৰ সময়টো আপোনাৰ গোটেই বস্তু খিনি ফাষ্টতে টো মোৰ মতে চাফা হ'ব লাগিব ৰন্ধাৰ আগত